হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', কি হ'ল তোৰ মাতডাল নাই যে। ক'ত আছ, তোৰ ভইচ মই শুনা নাই। কত আছ। অ' এতিয়া শুনিছো, এতিয়া শুনিছো অ' এতিয়া শুনিছো ক।
কত, অ', কি কৰি কি কৰিছ?
এইয়া শুই আছো বিচনাতে, এতিয়া, শুই আছো, এতিয়া আহিছে ন?
এতিয়া আহিছে অ', গা চা ভাল পাইছ, এই বিষটো কমিলে?
কমিছে, এতিয়া ইমান বিষ নাই।
অ', কি ঔষধ খাওতে ভাল হ'ল নে লাহে লাহে ভাল হৈছে?
হয়।
এই তই দুপৰ টেঙাৰ পাতটো, মানে ক কমিবও পাৰে দেই।
ন।
পৰ টেঙা পাত খাই দিওঁতে ভাবিছো বেছি।
হয় তই দুপৰ টেঙা পাত খাই আছতো, সেইকাৰণে সেইকাৰণে লাহে লাহে কমিছে চাগে, এতিয়া।
উম।
কিনো কৰি আছ, ইমান চেৰ চেৰনি আহি আছে, তই হেডফোন লগাই আছ নেকি বাৰু?
অ' তোমাৰ এই খোজকাঢ়ি আছোযে, পেচাব কৰিব লাগিছিলে, এতিয়া?
অ' সেইকাৰণে চে চেৰাই আছে, এতিয়া ঠিকে আছে অ'।
এই ৰখি থাকিলোঁ সি সুই থাকিল। অহ' কালি খালোঁ খানা, উম, উম।
কিহৰদি খালি, কিহৰদি খালি।
গাহৰি, গাহৰি।
দবল খাইছ মানে কালি।
উম, কালি থাকি গ'ল নহয় গাহৰি। গাহৰি অকন থাকি গ'ল তাৰপিছত কোনেও নিনিয়ে।
লাষ্টত বোলে নোৱাৰা হৈ গৈ চাগে বোলে পাৰ্টি কোনো
পাৰ্টি নোৱাৰা হৈ গৈছে তাৰপিছত এ কাজু দাও নাখালে, কাজু দাই অকণমান খালে, সৰুবাপুৱে অকণমান খালে, মই খালোঁ। থাকি গ'ল তেওঁ, তাৰপাছত এ কোনো নিনিয়ে। তাৰপিছত, মইয়ে লৈ আহিলো, পেলাই দিয়াতকে
হোটেলত খ খালি নে আছেই।
এই আছে পাই খাম বুলি কৈছে বোলে?
অ' দি দে দি দে কালি ধুন কালি ধুনীয়া হৈছে নহয়।
উম, চু কাজুদাই বনাই খাই বনোৱা খাই চোৱা কেনেকা হৈছে।
উম, কালি কালি ধুনীয়া হৈছে মানে কি জান মছলা পাতি বেছি নাই হোৱা। একে ধুনীয়া জোখৰ হৈছে আৰু।
কাজুদাই এনেই কৈছো বুলি ভাবিছে। কিন্তু, বহুত ভাল বনাইছে কালি।
উম, নহয় ভাল ভাল হৈছে মানে, কি জানৰ এনেই বেছি মছলাদিলেও ডিঙি ডিঙি ধৰ জ্বলা পুৰা কৰি থাকে। বেছি মছলা পাতিও নাই একে ধুনীয়া জোখৰ হৈছে আৰু।
একদম মানে লিমিটত দিছে।
অ' খাবলৈ ধুনীয়া হৈছে।
উম।
ভাল হৈছে। সেইটো, কালি।
উম।
কালি মোৰ ময়ো খাই ভাল পাইছো। হেৰি তাৰপৰা তই বোলে হৰক মেছেজ দি আছ।
এনেই তাক কামোৰ দি আছো।
সি গালি পাৰি আছে। সি পাগল নে, কিবা নেকি গালি পাৰি আছে দেখোন।
আকৌ লগৰ এটাও মেছেজ দি তাক দিয়া ৰিপ্লাই দিয়া মেছেজটোও দিছে।
অ' অ' হেৰি কি কিবা এটা কম বুলি ভাবিছিলো। অ' তই টাউলৈ চাউলৈ যোৱা নাই নেকি, গলে কবিচোন, মোৰ কাম এটা আছিলে।
অ' টাউনলে যাবলগীয়া আছে, মোবাইল টো ভাল কৰিবলগীয়া হৈ আছে।
অ' গ'লে কবিচোন মোৰ কাম এটা আছিলে, এই মোবাইলটো কি হ'ল আকৌ তোৰ?
এ মোৰ নহয় দেতাৰ মোবাইলটো, এ দেতাৰ মোবাইলটো মানে তোমাৰ কিবা চাউ নুশুনে চা চাউনটো নুশুনে। ক'ল কৰিলে সেইটো ঠিক কৰি নিব লাগিব।
স্পিকাৰ যোকে বয়া হ'ল নেকি?
উম, স্পিকাৰডাল বেয়া হ'ল নে কি নাজানো।
কিবা এটা হৈছে, তেনে নোহোৱা নহয়। কিবা এটা হব লাগিব।
উম।
হৰহ গ'লগে হবলা, ইহত দুতা একদম চেষ্টা কৰি কৰি কাট খাই খাই গৈছে পৰা নাই।
উ
কিবা কিবা বোলে হৰৰ মোবাইলটো কিবা নেটৱৰ্ক প্ৰব্লেম দিছে। হৰৰ মাথা বেয়া হৈ আছে।
অ'! ৰোহিতে বেলেগৰ লগত বহিব।
নহয়, নহয়। তাৰ, নেটৱৰ্কটো টান, টানা নাই, তাই মোবাইলটো। একদম, সি পাগল হৈ আছে। জানোঁ! কি হৈছে, ক'ল কাট খাই, খাই যায়। তাৰ মূৰে, মূৰে কাম নকৰা হৈ আছে,
উম!
সেইকাৰনে।
বাকী, এতিয়া কি কৰি আছা?
বাকী, মই বৰ্তমান এনেই, গা-চা ধুই আহি, বিচনাত পৰিছোঁ। গৈ পেলাই বোলো, ফোনটোকে চাওঁ।
মই তোমাৰ, ওঠনি তোমাৰ, কৰা আগতে, আধা ঘন্টা এটা পাতিলোঁ।
কাৰ লগত?
এ, মই দিছোঁ, তুমি চোৱাচোন?
অ' অ'!
সেই যে, তাৰপিছত কাটি দিলোঁ, তুমি কৈছা যে, সেইকাৰণে কাটি, ইমান নকৰিলোঁ।
ভালে কৰিলি!
অ'! সেই সেই, সেইটোৱেতো এতিয়া।
সেইটোৱে, ভাল
এনেই, এনেই এতিয়া, সেইয়ে হ'ব আৰু। উম! এতিয়া, চাব পৰা হেঁতেন ভাল আছিলে, ন'! চাব পোৱা নাই ন'! মনতটো বেয়া লাগি আছে, মানে। ধৰিবও পোৱা নাই। চাবও পোৱা হেতেন একবাৰ।
চাই থাকিব পাৰিলে, হিচাপটো ওলায়।
মানে, কি হৈছে ধৰিব পৰা নাই, বুজিছানে! একবাৰ চাব পৰা হ'লে! ওঠনি ৰাতিপুৱা, খোল খাইছিলে হা! মই চাইছিলোঁ। কিন্তু, তেতিয়া মানে, এপ্ৰভ নাই।
অ'!
মই ফাইলটো খুলি চাইছিলোঁ! তেতিয়া, এপ্ৰভ হোৱা নাই।
কি ক'বা? আকৌ তোমাৰ এই, সেইটো যে, মই এইটো কথা পাতিছিলোঁ, নহয়! এ, এইটো তুমি যে, যোনটো কৰি আছা, এতিয়া।
অ'! অ'!
বোলে, আহিব। খালি, আহিব খালি, সেই দুদিনমান লাগিব মানে, কি এতিয়া, বিজি হৈ আছে যে। টাইম, লাগি আছে যে, ইয়াত। উম, উম। সেইটোৱে, সেইটোৱে।
মই যে মোক, সোধা নাই। সেইকাৰণে, মই সোধা নাই তোক। লাহে -লাহে, ইমান উৎপাত নহয়।
হেৰি অ'! মানে, কাৰণ কিয়? যোনটো বস্তু যাব, সেইটো আগত কৰি লোৱা ভাল।
সেইটোৱে! আৰু লাহে-লাহে, ইমান উৎপাত কৰাটোও ভাল নহয়।
উম, উম।
মই সেইকাৰণে, বেছি মই সেইকাৰণে, সোধাও নাই, এতিয়া একেদিন। কি হৈছে, কি নাই হোৱা বুলি। যেতিয়া, টাইমত একো নোহোৱা হ'ব, তেতিয়া কৰিম আৰু ন'!
উম, আকৌ তোমাৰ, এইটো সুধিম ৰখা, মই! এইটো-এইটো, যোনটো প্ৰব্লেমটো হৈ আছে।
অ'! এইটো তই সুধিবি। এতিয়া নহয় আৰু টাইমত যে। এতিয়া বোলে, তেতিয়া আৰু এতিয়া, নহয়।
এতিয়া নহয়। উম, উম। তেতিয়া কিবা, কিবা, তেতিয়া কিবা এটা ক'বও পাৰিম, ধৰি লওঁক।
অ'! ক'ব পাৰিবি। এতিয়া নালাগে থ'। এতিয়া, কাৰণ একো অহা নাই ন' বস্তুটো। নহাকে, এনেই-এনেই কৰি থাকিলেও, এনেও ভাল নালাগে নহয়।
উম।
যেতিয়া আহিব, তেতিয়া আহি কৰিম থ। উ ৰজানে তেন্ত হৰহ হৰহ গলগে বোলা, মন চন বেয়া কৰি।
আছে নেকি, এনেই বেকগ্ৰাউণ্ডৰ মা, বেকগ্ৰাউণ্ডৰ মাত মাত
এইটো ৰণ, ৰণ, ৰণ, ৰণে কথা পাতি আছে, অ'। ৰণি ইয়াতে আছে অ'।
তেনেহলে সি হেৰিলৈ গৈছে, হেৰিলে গৈছে চাগৈ বাহিৰলৈ গৈছে চাগে।
নাই সি যাওঁগে বুলিহে কলে নেকি মোৰ তোইমত তেনেকুৱা লাগিলে।
অ' তেনে গ'ল চাগে। মাথা চাথা বেয়া হৈ গৈছে চাগে তাৰ, উম। উম।
সেইকাৰণে। হয় দে। বাকী ইহঁতে ত এন চি চি ত লৈছিলি নহয় ন, কি হ'ল?
এ এন চি চি লৈছিলো, মই নকৰো।
তই ইখনো নানেদি, ন এইখনো। থ এইখনৰ ইমান কাম নাই থোৰ।
এই বাদ দিয়া, এইবিলাক দিয়া পঢ়িব ভালকে পঢ়িলে এনেও চাকৰি পাম। হয় নহয় কোৱাচোন।
অ', সেইটো হয়।
পঢ়াৰ লগতহে কথা হ'ল, তুমি সেই দুই তিনি মাৰ্কৰ কাৰণে ইণ্ং বা এন চি চি পিতন খাবগেও লাগে, ক কিবা কৰিবও লাগে।
মোৰ সেইকাৰণেই বস্তুটো ভাল নাপাওঁ।
তাতছে ভাল আৰু ত ই ইমানখিনি মাৰ্কসতকৈ আৰু অকণমান ভালকৈ পঢ়িলে চাকৰি পাই যায়।
উম, ময়ো সেইকাৰণে মানে ভাল নাপাইছে তাহঁতৰ অকণমান অকণ বেছিকে প পুহি দিলেই হ'ল।
এই কিবা বেছি একেবাৰে হেৰি কৰাৰ নিচিনা কৰে একেবাৰে মানে যেন একেবাৰে কুকুৰহে যেন পুহিছে।
উম, সেই বাে কিবা এটা কৰিবই নোৱাৰা একেবাৰে ক'বাত দেখিবলৈ হ'লে জেহ জেহ হিন্দ মাৰিব লাগিব।
সহ্্য নহয় আৰু।
মানুহকনো সন্মান কি মানে নিজে খুজি লয় নে সন্মান মানুহে।
সেইটোৱেটো। আৰু আৰু অকমান জোখতকে বেছিও কৰে, নাই সৰহ আছে, সৰহ যোৱা নাই। ঘৰৰ ইফালৰ পৰা সিফাল, সিফালৰ পৰা সিফাল পাই চাই কৰি আছে।
তাকে কৈছোঁ, সি নাযায়, সি এতিয়া যাব, সি বোৰ বেলেগ আছে বস্তু।
সি ঘৰলৈ গৈছিলে, গৈ পাই সি ঘৰলৈ গৈছিলো, গৈ পেলাই চাৰ্জাৰ আনিব গৈছিল, এতিয়া চাৰ্জাৰ লগাইছে।
আহ, তুমি চাৰ্জাৰডাল আনিলে বুকিব যে, সেইকাৰণে ঘৰৰ পৰা লৈ আহিছেগে।
সি ঘৰৰ পৰা আনিছে, ত মোৰে কাম কাম কৰা নাই, গম পোৱা নাই, পাকঘৰ ন পালৰ পাকী পাল ঘূৰি আছে।
আৰু জানো জানো। তাতে আজি সময় নাই কি কৰো কি নকৰো লাগিছে।
চব ফালে মাথা মাৰিছে মানে, পইচা লাগে খালি পইচা। পইচা লাগে।
নহয় সি দুই তিনিবাৰ কৰিলে কাত ক খে গৈছে, কাম কৰা নাই।
সি মানে কি কি হৈছে কি হৈছে মোৰ, এ, মানে ৱাইফাই লাগি আছে, চবেই ৱাই ফাইত ঠিকে চলি আছে, তাই এতিয়া কেনেকে নচলাকে আছে সি সেইটোৱে ধৰিব পৰা নাই। ইফালে ৰনে ধৰ মোবাইল চাই আছে, তাৰ অসুবিধা হোৱা নাই, মোৰ অসুবিধা হোৱা নাই। এতিয়া কাম নকৰে।
পাবওঁ পাবওঁ লাগে, পাবওঁ লাগে অকণমান, বৰ তেল ফালে নহ'লে ই।
সেইটোৱে। উম। এ, এতিয়া পানী চানী উলিয়াই ধুনীয়াকে বহি লৈছে ৰ'।
অ' এতিয়া মানে কথা পাতিব পুৰা আৰু।
অ' মোবাইলটো চাৰ্জত লগাই লৈছে, পানী বটল এটা উলিয়াই লৈছে। পানী খাই খাই মোবাইল চাই আছে ৰ'। পায় ডিঙি চিঙি চাগে শুকাই
শুকাই গৈছে, শুকাই গৈছে, শুকাই গৈছে, শুকাই গৈছে। এই তাইক অকমান এই জুজ তুজ অকন
নহয় সিহঁতৰ প্ৰব্লেমটো কি জান'? তোৰ এই যে তোৰ লগত আধা আধা ঘণ্টা গল হা, তাৰপিছত কাজুৰ আ, লগত এই যে কি যে নতুনকে আহিছে যে তাত আধা ঘন্টা, সেইটো সি-সি কেনচেল হ'ল টাইমত।
কেঞ্চেল হ'ল?
পঁচিছ মিনিট মান হেৰি কৰিলে, অ' এক্সেপ্ত কৰিলে বোলে, তাৰপিছত আকৌ, আকৌ তোৰ আকৌ আমি এতিয়া হেৰি কৰি থকাটোত কৰিলে, ডিঙি চিঙিটো এতিয়া শুকাই গৈছে।
তাকে মই মই তাৰ লগত কথা পাতিছো, কালি কথা পাতিছো, আজি কথা পাতিছো, কাটি কাটি দিছে মই কৈছোঁ দেই এইবিলাক নকৰো মই দেই। কাট খাই কাট খাই যায় অ'টমেটিকলি।
তাৰে কিয় চাগে প্ৰব্লেম দিছে নেকি।
হ'বওঁ পাৰে।
আমাৰতো তেনেকুৱাতো হোৱা নাই এতিয়ালৈকে।
নাই হোৱা, নাই হোৱা। এতিয়া তাৰে, আমি কৰিম দিয়া ন' তাক এইটো?
উম, কৰিব কৰিম দে, এইটো গৈ লওঁক ৰ' তাৰপিছত।
উম।
কেও গোটেই সোপা একেবাৰতে লগাই ল'লে যে ইটোওঁ নহব, এইটোওঁ নহ'ব, গম পাও? একোৱেই নহবগে, লাষ্টত হাতত থকাটোয়ে হেৰুৱাবগে লাগিব।
সেইটোৱেই।
সেইকাৰণে চিৰিলি কৰি যাওঁ।
উম, সেনেকে আৰামত পৰি যাওঁ তাৰপিছত আজিৰ দিনটোহে আৰু কাইলে কৰিম দে চব।
সেইটোয়েতো বেছি নাই নহয়।
সেইটোৱে, আজি মুঠতে, আজি মুঠতে কথা পাতি আজি মুঠতে কথা পাতি শেষ কৰা।
উম, সেইটো হয়। কৰিব লাগিব যিমান পাৰো। যিমান পাৰো কৰিব লাগিব আৰু চেষ্টা কৰিম আৰু।
আজি তাতে তোমাৰ ডিউটি ধৰিলেও যাবলগীয়া হোৱা নাই, অ'ফ হৈ আছে। চাঞ্চ পাইছোঁ চাঞ্চ পাওঁতে কৰি থৈ দিয়া।